হেল্ল' শুনিছানে শুনিছোঁ শুনিছোঁ কি কৰিছা?
এই পুখুৰীতে বহি আছোঁ গৰম নিছো নাই কেনে বহছে পুখী পাতে বহি চাই পুখুৰী একবাৰে বহি এনে ৰৈ আছোঁ।
অ ভালে কৈছা বতাহ আজি অকনমান মাৰিছে
মাৰিছে মাৰিছে আজি বতাহ আছে ৰুবলৈ ভাল হৈছে
অহ। তাকে মই ভালকেইটা খাই উঠিছোয়ে এতিয়া গা পা ধুই। চাৰে বেছি ৰৈ দিছে নহ বেলিকৈহে যাব মানে।
অ অ মানে।
কা মানে তোমাৰ অ কালিতকৈও তোমাৰ আজি বেছি ৰ'দ ন
আজি বতাহো আছে বাৰু কিন্তু ৰুবলৈ বেয়া হয় পথাৰত গছ গছনি নাই যে
ভৰিয়ে দিব নোৱাৰি তোমাৰ মাটিত
অ পানী চানী গৰম হৈ গৈছে অ হয়
উম ফোন চোন টো চাবই নাই গৰমই গৈছে
ৰৰম অশ তোমাৰ পানীত ভোক খ ভোক খোজ কঢুৱে দিব নোৱাৰা তুমি। পানী গৰম একদম মাছ চাছ মৰি যাব এতিয়া পানীত।
উম মৰি যাব হোন মাছ মৰি গৈছে বুলি শুনিছোঁ। আমাৰ বিশ্বনাথ নদীখন
অ মইয়ো বাৰু ইমান দাম মাৰিছে।
উম
হ ভাত পানী খোৱা হ'ল নহয়
অহ খালা কিহে খালা?
মোৰ মা ভাত আজি দালি আছিলে দালি কঁঠাল গুটি এনেকে আছিল-
উম-
তুমি কিহে খালা?
মই তোমাৰ- মটৰ মাহত দালি আছিলে তাৰপৰা দাং-বডি, আলু'ৱে ভাজি কৰিলে।
অ কঁঠাল চঠাল খোৱা নাই নেকি বা?
খোৱা নাই ইফালৰ মানুহ ঘৰত মাতিছিলে আনিবলৈ যোৱাই নাই মানে এইটো যাবলৈ কালি পৰহি আজি ৰ'দ- দি আছে যাবলৈ মন যোৱা নাই-
তাকে ৰ'দটো যেনেকে দিছে তোমাৰ যাবলে মন নাযায় ন। তাৰ আম চামো নাইকিয়া হ'ল এদাই হ'ল নেকি তোমালোকক! অ তোমালোকে পাহাৰ যে আমজোপা আছিলে তাত- আমাহঁতৰ ঘৰ ফালে সেইজোপা এদাই হ'ল নেকি?
কাটি পেলালে নহয়-
অ নাই এতিয়া ন?
এতিয়া নাই হেই জোপা।
অ, অ, -
সেইজপা আমজোপা তোমাৰ ভাল আছিলে নপকে কিন্তু মানে সেই আমজোপা কেঁচাই খুৱা আম।
হয় বহু ডাঙৰ, ডাঙৰ হয় ন?
মষ্ঠ মষ্ঠ হয় আৰু তোমাৰ কেঁচাই খালে মানে পুৰা মিঠা হৈ থাকে- আৰু তোমাৰ চাটনি কৰিও খাব পৰা কি কিন্তু তোমাৰ সেই- অ প পকিলে মানে আমতো টোৰ সোৱাদ চোৱাদ নাই কিবা হৈ যায়। অ
কিন্তু মানে কেঁচাই খাব পাৰি মানে কেঁচাই খোৱা আম মানে এইটো।
আহ
ধুনীয়া বতাহ মাৰিছে দেই আজি। তাকে বটাহ মাৰি আছে এইটো বতৰ একদম চাম কথাল চথাল বোলে ঠাণ্ডা সেইবিলাক খাব লাগে আৰু পোৰা। আহ আম চাম বোৰ টেঙা চেঙা এইবিলাক খাব লাগে বতৰ যি ধুনীয়া দিছে এতিয়া। উম বহি একদম আৰাম'ত
বাকী ভাল নহয়?
ভালে ভালে আজি এহেত কেইটা গা ধুবলৈ আহিম বুলি কৈছিলে অথনি, তাৰপিছত দেখোন এতিয়া নাহিলে। ক'বাত যায় বোলে যোৱা, ঐ তহঁতি তোমাৰ মোবাইল ভাল কৰিবলে আছে বোলে এহেতৰ মোবাইল ভাল কৰিব গ'ল আৰু অহ মই আঠনি ফোন কৰোতে কৈছিলে বেয়া কথা কৈছিলে হেটৰ লগত। এতিয়া হেতে কৈছে যে, যাম নেকি গা ধুবলৈ এপাক তাৰপৰা এটা আকৌ শুই উঠিছে তোমাৰ দহটামান বজাত উঠিছে। ফোন কৰি আছো ৰিচিভ কৰা নাই তাৰপিছত অলপ দেৰি পিছত- ফোন কৰিছ তোক কলে তাৰ পিছত সুধিলো, বলে সি উঠিছে হেনো। তাৰপৰা ৰবা কৈছে ক'ৰবাত বোলে যাব এ মোবাইল ডিচপ্লেটো বেয়া হৈ আছে হেনো। ভাল কৈ যাব বোলে। অহা মেলাল দৰি হ'ব যদি অ যদি পিছবেলাৰ পৰা আহি তেতিয়া- ধুম আৰু গাটো যদি সোনকালে পায়হি আৰু পিছবেলা বেছি হেৰি হ'বলৈও ধুই ভাল নালাগে নহই
অ পিছবেলা ভাল লাগে দুপৰীয়া টাইমত ভাল লাগে-
উম দুপৰীয়া ৰ'দটো যেতিয়া ওপৰত থাকিব একদম তেতিয়াহে ভাল লাগে। ৰদ বেছি দিলে ভাল নাই ন। নালাগে অঃ - পোৰা হাবি চাবি ধেৰ হৈ গৈছে পুখুৰীৰ পাৰটো এতিয়া দুপৰীয়া আজি কাটিব লাগিব। কাটি দিবা হাবিবিলাক পাৰিলে পুৰা দা এখন লৈ চব কাটি পেলায় জোক তোক বিলাক বেছি হয় বেছি হয় অ হাপ চাপ এতিয়া তোমাৰ খাদ্য বিচাৰি আহি ওলাবহি ৰ'দ লৈ থাকিব
উম
সেইকাৰণে আজি দুপৰকেইটাই কাটি চফা কৰি দিব লাগিব নহ'লে তোমাৰ- মাছ চাছো খাই দিব নহয় ধৰা খাপ এইবিলাকে। উম খাই দিব তো। সনে হাবি চাবি কাটি চে উলিয়াই দিম আৰু এইটো কি বুলি কয় এইটো কিবা এটা মাজনিশা অহ অহ সেইবোৰ ৰাতি ৰাতিয়ে কৰিব জেং চেং যদি দি থোৱা পানীও যদি কম থাকে। সেইবিলাক ডাঙৰ ডাঙৰ চৰাইবিলাক ৰাতিপুৱাই তোমাৰ যেতিয়া পানী শুকাই মানে। অ শুকাই টাইম স পৰি ৰাতি খাই দিয়ে পুৰ আৰু মাছৰুকা এনেকে পানী তেনেকুৱা পানীটো লৈ যাব সি সোমাই পেলাই। উম আৰু তেতিয়া নাই বাৰু পানী চানী ফুল হৈ আছে তখিনিটো কি বুলি।
পানী কাউৰী বুলি যেন কয় বোমাই পানী মাছ খায়হি।
অহ আহফালে তেনেকে নাই বাৰু সেইটো আহিব নোৱাৰে মানে ঘপকে- উম পানীত নামি মাছটো ধৰি লৈ যায় দেখিচা নাই পানী কাউৰী বুলি কয়।
উম দেখিছো
উম বেলেগ বস্তু এইটো পানী দি তলত দি বোমাৰি মাছ ধৰি উঠাই লৈ যাব পাৰি নো উম এই বিল চিল বিলাকৰ নিজান জেগা বিলাকত থাকে চাগে থাকে থাকে বিলতো তোমাৰ থাকেই থাকে উম এইবিলাক জেগা মানে পৰিযে তুমি গলে দে
বৰটোকোলা ক শামুক, ভঙা সেইবিলাক চব পৰি থাকে মাছোৰুকা কবই নালাগে।
কবই নালাগে উম থাকে শামুক ভঙা বিলাক এতিয়া বগলী চগলী বিলাক টেক্টৰ পিছে পিছে দেখিচা নাই একদম
উম ট্ৰেক্টৰ পিছে পিছে ক'ৰবাত হাল বালে হল তোমাৰ গৰুৰে ভাওক বা ট্ৰেক্টৰে ভাওক চব আহি।
চব আহি পাইযাব হি টেক্টৰ পিছে পিছে একদম তাত পোক চোক এইবিলাক কেচু চেচু ওলাই যে।
উম ক
উম কণামুছৰি আৰু বগৰীতটো বেছিকে পোৱা যায়। কুলি, কণামুছৰি এইবিলাক তোমাৰ কেঁচু খাবলে আহে-
অহ
ত পিছে পিছে তোম দেখিবা ট্ৰেক্টৰ খন যোৱাৰ লগে হেহত আহি পাই যাব। আহি পাই যাবহি থিকেই নাই কিছু কিছু খাদ্য পায় না খাবলৈ
অহ।
বাকী - বাকী গৈছে আৰু দিনবোৰ এনেকে গৰম বন্ধ হে আৰু গৰম বন্ধ হে মাহতো এনেকে যাবগে আৰু- অ তাপা আকৌ এই মাহটো যেনে তেনে যিমানে পাৰে সোনকালে যাব লাগে যাব লাগে অ আকৌ কলেজ খুলিবই তোমাৰ কলেজ খুলিবই আৰু ঘৰত থাকি অখানতি লাগে অখানতি লাগে অ ছুটি থকা হয় ৰেগুলাৰ কলেজ গৈ থকা হয় যে সেইটো মানে বেয়া লাগে- হেতেতোগুচি যায় অহ কথাতোথাকিলে লগৰ খিনি লগ পোৱা হয় তোমাৰ তেনেকেই টাই- পাঁচ বজাৰই গমেই নাপায় মানে কেনেকে পাৰ হৈ গল ঘৰত ঘৰত থাকিলে তোমাৰ ইটো সিটো কিবা মানে কেলেং মেলেং লাগে থাকিবলৈও মন নাযায় নহয়। উম কলেজতে ভাল বতাহ, মাৰি থাকিব আৰাম ব
উম পঢ়াই হৈ থাকিব তাতে ভাল লাগে আৰু
উম ইমান খিনি ল'ৰা ছোৱালীৰ মাজত ফেন দুখন তিনিখন থাকিব তাত ক্লাছ কৰিবলৈও বেয়া নহয়।
উম হয়। বাও
উম সেইটো প্ৰব্লেম দিয়ে অহ আৰু কিছুমান গছ গছনিব ৰুই এতিয়া। কলেজবিলাকত কিছুমান কলেজত নাইও ন তেনেকে
নাই নাই নাই।
উম তাকে কিয়, অ'হ পথালে যাবা ন দেৰিকে?
পথাৰলে যাব লাগিব, পথাৰলে যাব লাগিব, অকন জিৰাই ল'ব লাগিব তাৰ আগতে শুম আৰু।
অহ অহ শুই মেলি, পিছবেলা ৰুবলৈ ভাল হ'ব তোমাৰ যদি এই বতৰটো কমি যায় পাৱাৰ তো
উম' কমি যায় অহ' তাকে ডাৱৰ বিলাক দেখিছো যদি আবেলিলে বতৰ এইতো অকমান হেৰি কৰি দিয়ে, ৰ'দটো নাইকিয়া কৰি দিয়ে ভাল হ'ব আৰু
তাকেহে আমাৰ তোমাৰ একদম হেৰিয়াৰ কাষতে, গছ-গছনি আছে পুখুৰীৰ কাষতে। তোমাৰ এটা এই যোনটো ফালৰ পৰা ওলাই তেতিয়া ধুনীয়াকে ৰ'দতটো পৱে মানে, আকৌ যদি ইটো চাইডে গুচি যায় তেতিয়া চা পৰে, পিছবেলা বৰশী-চৰশী টোপাবলে মজা মানে জেগাটো একদম।
অহ'
পিছবেলা ধুনীয়া চা পৰি থাকে। বৰশীটোপাবা আৰু জেগাটো বহুত ধুনীয়া। উম' কাষত ধুনীয়াকে গছ-চছ ৰুই ল'বা তোমালোকেও, হা' কি কৈছা?
বাকী বোলোঁ ঘৰত চবৰেই ভাল নহয়?
ভাল ভালে ঘৰত ভাল? তাৰপাহ
তোমালকে বা কি
তোমালোকে এইবাৰ কি কি খেতি কৰিছে মানে, চাউল আমা কি দিছে জানোঁ ৰঞ্জিত চঞ্জিত এনেকে দিছে হবাই, এই আমাৰ ওচৰৰ স্কুল খন ফালৰ মানুহ ঘৰ যে, সেই ঘৰে আধি কৰিছে আমাৰ।
উম'
উম আধি দিয়া যে তোমাক কৰিবলে এতিয়া মানুহ নাই তেনেকে যে। আৰু তোমাৰ কঠীয়া-চঠীয়া পোৱা এইবিলাক প্ৰব্লেম হয় নহয়। সেইটো কাৰণে সিহঁতকে দিয়া আছে, ৰুব আৰু লাহে-লাহে। যেতিয়া পানীটো হ'ব তেতিয়া ৰুলে ভাল হ'ব। আৰু অলপ দিনৰ পিছত তোমাৰ গোটেই পথাৰ সেউজীয়া হৈ যাব একদম। তাৰ পিছত আৰু দুমাহ মানৰ পিছত পুৰা, বিহু আহিব তোমাৰ, অ' কাতি বিহু আহিব এতিয়া এতিয়া তোমাৰ পুৰা সেউজীয়া হ'ব আৰু। এক মাহৰ পিছত, তাৰ অলপ আও দুই- তিনিমাহৰ পিছত তোমাৰ সোণালী ৰং হৈ পৰিব একদম। ধান পকিব একদম মজা লাগিব তেতিয়া। আমাৰ চাইটো, আক ধান কটা আছে নহয়। অ', ধান কটাদিন আহিব, আহিব তিনি মাহৰ পিছত আকৌ ধান কটাদিন আহিয়ে যাব।
উম'।
ধান কটাতো বাৰু সোনকালেই হ'ব, একদম আজিকালি মেচিন-চেচিন লগাই দিয়ে মানুহে। উম' মেচিন লগাই পথাৰতে মৰা চিষ্টেমো আহিলে, ঘপকে হ'ব কটা মেচিন
অ' তুমি মাটি ৰুৱাতকে ধান কাটো তেনে অকমান সোনকালহে হয়।
সোনকালে হয় অ' তোমাৰ আৰম্ভ কৰিলে মাত্ৰ এদায়ে। ৰোৱা কিদিনহে টাইম লাগে অকল, দুই তিনি মাহ যেন লাগে।
কষ্ট হয় ন' বোকাত সোমাই মাটি ৰুৱাটো।
উম' উম তাৰপিছত দ' দ' মাটি বিলাকতো সোমাই ৰোৱাটো বহুত প্ৰব্লেম।
কিন্তু ধান কটাতটো এইটো নাই নহয়, কাচি লগাই ডাইৰেক্ট কাটি
অ দাইৰেক কাটি গ'লে হ'ল আৰু আৰু তোমাৰ মি টিভিও লগাই দিয়ে, আমাৰ ইটোচাইদে বাও লৰাটো অহা নাই আজিলৈকে। এতিয়ালৈকে মানে ৰোৱা মেচিনটো, কটাটোও অহা নাই বাৰু এতিয়ালৈকে, কিন্তু লাহে-লাহে আহিবগে আৰু।
আহিবগে আৰু আনিব নোৱা কোনোবা মানুহে আমাৰ
আহ কিন্তু মৰণা চৰণা মৰা সেইটো আহিলে আও।
যা যা পইচা হৈছে সেইবিলাকেটো কিনি আনিব তাৰপা ইয়াত ভ়াড়াত দি দিব।
উম টাইমোৰ আহি হৈ যাব হেতক।
উম টাইমো লাগিব।
এই দেয়াও ভাল এই ভাল।
কিন্তু তোমাৰ য মেচিনেতুন কটাতকে কিন্তু হাতেৰে কটা সমান কেতি- কিয় নহয়?
নহয় নহয় সেইটো অ তোমাৰ নষ্টও হয় নহয়? এতিয়া এই যোনটো মনা ময়া মন নামা মেচিন সেইটোত তোমাৰ বুন ধাই খেৰটো যোনটো উৰি যায় যায় যে আতৰলে।
উম।
তোমাৰ মোৰ ধান চান দাই দিবি চু।
অ চাইছো- চাইছো তাত বহুত ধান গুচি যায় পিছত আকৌ আমি খেৰ জুকিয়াওঁতে তাৰপাত ধান হেৰি কৰি পেলাই আকৌ ধানটো উলিয়াব লগা হয়।
আকৌ উলিয়াব লগা হয় যদি উলিয়া বুলি ভাবা অ।
নহলেটো নুলিয়ালে তেনেকেই নষ্ট হৈ গুচি যায় গৰুৱে খাই পেলাই আৰু।
উম চৰাই- চিৰিকটিয়ে খাব পিছদও।
উমহ। তাকে অ।
আজিকালিটো পিঠাগুৰি খুনা মেচিন সেইবিলাকো আহিলে সেই টেষ্টটো নাপাও নহয় সেইটো কিবা পাউদা পাউদা হৈ যাব সেইটো।
তাকে সেইটো তোমাৰ মন গলে তুমি আজিকালি ধান কোটাবলৈ ঘৰতে সৰু মেচিন লৈ আহিব পাৰা।
পেইঅঁ ঘৰত থৈ দিয় পা আজি।
উম ঘৰতে কোটাই থাকিব পাওঁ কম কমকে। অ তেনেকে মৰণা মৱাও‌ সৰু মেচিন ওলালে তোমাৰ। ঘৰতে মই মাৰিব পৰা কাৰেণ্টত।
কাৰেন্টত অ নিজৰ ঘৰ নিজগিটাৰ কাৰণে, অ এ একদম চিচ টেম বহুত উলালে তোমাৰ। চব বিধে বিধে আহি আছে, নিজ ঘৰৰ কাৰণে তোমাৰ পিঠাগু খুনা হালধি এইবিলাক খুনা যি
জি তি মেচিন আহি গ'ল।
উম।
ঘৰতে আনি পেলা নিজে পইচা থকা মানুহেতো আ ঘৰতে আনি এইবিলাক হেয়ি কৰি আছে ঘৰৰ পৰা ওলাই নাযায় ন।
পইচা থকা যিবিলাক ধনী মানুহ সেইবিলাকেটো আনি নিজেই
অ আমি নথকা বিলাকেহে এতিয়া কোটাবগে লাগে
লাগে অ মিলত গৈ গোটাব লাগে আমাবিলাক মানুহে। তোমাৰ ৰৈ থকা এফালে নাথাকিব কাৰেণ্ট সেইটোৱে তেনেকে ফুটা মেলি আনিব লাগিব ৰৈ থাকা ৰৈ থাকা মই কালি সেয়া ৰৈ ৰৈ ৰৈ ৰৈ তোমাৰ কাৰেণ্ট নাই সেটো এনেও নাথাকেই কায়েনটো যেন তেনে কোটাই আনিলো আও।
তাকেহে।
উম। একদম পুৰা গৰমত নেমু চেমু খাবলে মজা হৈছে একদম বৰা।
তাকেতো নেমু কাটি পেলাই পিচ- পিচ কৰি নিমখৰ লগত খোৱা।
অ আমাৰ এইখন বাহনীখন ওচৰত যে স্কুল পিছফালে সেইখন যে তোমা সেয়ি চাং এখন দি পেলাই বনাব লাগিব। আগতে মানে তেনেকে বহো আমি চাংখন পাতি লওঁ বাঁহনী আছে অ বাঁহনী। তলতে চাং এখন পাতিম, পাতি পেলাই তাকে তাত বহি পেলাই এই দুপৰীয়া সময়ত বহি মজা লাগে। তাপা তাতে কিবা -কিবি একদম টেঙা -চেঙা খাই এই কণতে বনাব লাগে।